কি কৰি আছা?
এ' ভাত খালোয়ে। তেলে মানে খাই উঠি উঠিলো আৰু।
পৰিলে সোনকালে খোৱা ভালহে আৱশ্যে।
অহ, সেয়াই ভোক বৰ বিশেষ নাছি চিলে হ'লেও খাই দিলোঁ আৰু।
উম, মাছৰুমৰ কাৰণে খাই দিলা যি দেখিছো।
সঁচাকে সোৱাদ জানানে বহুত সোৱাদ খাবলে।
হয়, দিয়া তোমাৰ মুখতে মই শুনি আছো এতিয়া মই খাব লাগিব বুইছা এদিনমান।
খাই চাবা আৰু যে, এনেকে তুমি ৰেষ্টুৰেণ্টতো পোৱা পাবা। কেতিয়াবা উম ঘৰত নেখালেও ওলাই গলে মানে ৰেষ্টুৰেণ্টত যদি আইটেমটো থাকে তেতিয়াহলে খাই চাবাই এবাৰ।
উম উম, মানে মই অচিনাকি বস্তু মানে পতককৈ মানে লবলৈ মই ভয় খাওঁ কাৰণ মই এনেই নাখাই পেলাই পেলনি যাব মইতো গালি খাম। সেইবাবেহে মই মানে নলওঁ, অ এতিয়া আৰু
সকলোৰে আকৌ সোৱাদ টো বেলেগ -বেলেগ নহয়, উম ভাগ থাকে কেইবাটা জাতৰো থাকে। এতিয়া মই মিল্কী মাছৰুমটো আগতে খোৱা নাছিলোঁ কেতিয়াও। ছো এনে ভাব উদাহৰণটো খোৱা হয় আৰু এটা জানানে আমি বাৰীবোৰো খাওঁ। কাৰণ আমাৰ মায়ে চিনি পায় বিশেষকে।
অহ।
প্ৰয়োজন হৈ যায় কিন্তু আমাৰ মায়ে চিনি পায় এটা আম গছত ওলাই হাঁ সেইটো খালে মানে অ অকণমান সেইটো টান টান লাগে আম গছত লোৱাটো সেইটো খাব পাৰি আৰু মাটিতো এইটো মোৰ মতে, মানে চাগে কেনেকে বা উৎপত্তি হোৱা মাটিত যিটো স সন্দেহ ওলাই যে। এনেইতো খেতি কৰাটো প্ৰচেস তটো বেলেগ হয়। কিন্তু যিটো ম সেইটো, ওলাই আহিলো বৰষুণ দিলে মানে খুব গাজনি চাজনি মাৰিলে তেনেকুৱা এ দিনতে, এনেকুৱা দিনতে ওলাইতো, খা খোলাটো
অ সেইটোৱেতো, এনেকুৱা দিনতেতো হেৰি কৰে।
এই গাজনি চাজনি মাৰিলে মানে, সেই পিছদিনাখন মানে ওলোৱা দেখো আৰু। পাৰি।
এনে আমিতো সৰুৰ পৰা ভাবো কি কাঠফুলা বিষ থাকে খাব নাপ
অ কোনোবা এটা কোনোবা থাকে কিন্তু আগৰ প্ৰায় খায় মানুহে, যিসকলে চিনি পায়। চিনি পোৱাবোৰৰ কাৰণে ভাল আমাৰ মায়ে পুলিচ চিনি পাই যে সেইকাৰণে আমাৰ আহিচ পুৰা মোৰ দে বহুত প্ৰিয়।
উম হয় দিয়া মই খাই পোৱা নাই খাব লাগিব এদিন।
খাইছাবা
উম এতিয়া কি কৰিবা।
এতিয়া কিনো কৰিম এনেই আৰু শুইয়ে যাম বিচনাতে পৰি মোবাইলটোকে চাম।
উম উম অ এতিয়া সোধে সোধে। আজিকালি একদম মানে মোবাইল চাই চাই পেলাই বহুত টাইম হৈ যায়।
অহঁ। মোৰ বহুত দেৰি চাই দিয়া হয়।
অ তেনেকে সময়বোৰ গুচিয়ে যায় আৰু আমি চাবাঁছোন মবাইলটো অলপ সময় চোৱাৰ লগে লগে যে তাৰপাছতে আৰু অহঁ, চাম বোলে বাৰটাত দেখি কিবা লাষ্টত ঘপককে মোবাইলটো চাবা সময়তো দুটা বাজি যায়। গমেই নাপাবা মানে কেনেকে গুচি গ'ল সময়টো
সচাকে মই যে চাব গলে মানে কিবা এখন কিতাপ পঢ়া মেলা কৰিবলৈ মনে নাই যোৱা একো যে পঢ়াও হোৱা নাই তুমি কিবা কিবি পঢ়িছা এইকেইদিন?
নাই একো পঢ়া নাই মই- একো পঢ়িবলৈ মানে ইচ্ছাই নাযায়। হেঁ পঢ়া হোৱা নাই।
এনেই উপন্যাস এখন আনি থৈছো হাঁ ৰাধাখন পঢ়িম পঢ়িম কে অলপ পঢ়িলো তাৰপিছত এ নেমেলিলো এ আজি।
উমহোঁ আৰু এই যে কেইখনমান হয় কেইখনমান যে উপন্যাস আছে সেইকেইখন পঢ়িছা নে চাগে এইখন নিৰিবিলি তাৰপাছত এনেকুৱা আৰু কেইখনমান আছে নহয় আৰু কিবা এখন আছে যে অসীমত যাৰ হেৰাল সীমা
অ অসীমত যায় হেৰাল সীমা খন মই নাই পঢ়া মায়ে পঢ়িছে আনি থৈ দিয়া আছে কিতাপখন কিন্তু পঢ়াহে হোৱা নাই।
অ মানে শুনি থাকো চবৰে অ চব চবৰে মানে মুখত শুনি থাকো যে উম উম।
নাৰী জীৱনৰ দুখৰ কাহিনীয়ে হয় মানে
তাকেইতো,
ৰাধা খনো দুখৰে
অ আৰু কিবা আছে
নিৰিবিলি খন অ নিৰিবিলিখন বাৰু তেজ। তেজপুৰ পুৰ ইউনিভাৰ্চিটিৰ বিষয়ে আছে তাত। কলেজীয়া জীৱনৰ প্ৰেম কাহিনী আৰু।
আৰু যে এখন আছিলে মাজতে যে খুব ভাইৰেল হৈছিলে ন এটা কাহানী এটা সেইখনে নিৰিবিলিখন আছিল নেকি এই ল'ৰা ছোৱালী হাল যে তাই যে এনেকে ইঞ্জিনিয়াৰিঙৰ দেউতাকৰ লগত যায়। আ মানে এডমিশ্যন লবলৈ অ অৰ্ণৱ ৰ আস্থাই হবা আ। সেইখনে। সেইখন কিন্তু গোটেইখন পঢ়িলো যে। এতিয়া ৰিলিজ দিছিলে। মানুহ গৰাকীয়ে সেই তেতিয়া। পঢ়ি পঢ়ি একদম মানে এ তেতিয়া হেৰিতহে দিয়ে। আ গুগলতহে ৰিলিজ দিছিলে প্ৰথম প্ৰথম। তাকে মবাইলত পঢ়ি পঢ়ি শেষ কৰি দিলো আৰু দে খুব ভাল লাগে। পঢ়িলেও খুব ভাল লাগিছিলে।
এতিয়া বাৰু কিনি কিতাপ কেইবাখনো আছে উপন্যাস কিন্তু মানে উম দাদাও কিনে আমাৰ।
উম।
অনা নিয়া হৈ থাকে। পঢ়িব লাগে আচলতে কিতাপ। বোৰ যে। আৰু এখন আছে সতা মানুহ। তিনি খন। এ উপন্যাস নহয় আচলতে কিতাপখন মানে ভাল প্ৰতেকে পঢ়িছে বহুতে পঢ়িছে। এতিয়ালৈকে অলপ মানে ভয় লগা। অ মানে কথাবোৰ মানে পোৰা স্পষ্ট ভাৱে লিখি দিয়া আছে আৰু। অকমান পঢ়িলে মানে। কিবা লাগি যায় অনুভৱ। কয় আৰু মানে। অনুভৱ কৰাইছে কিতাপখনে।
হয় দিয়া। তাকে পঢ়িবলৈ কিন্তু মোৰ যে একদম মানে নপঢ়ি নপঢ়ি মোৰ মানে যদি ভিডিঅ' হব মই পাৰিম চাবলৈ। কিন্তু মানে মই পঢ়া বুলি কলে মানে মোৰ অ মই আকৌ ভিডিঅ'হে চাবলৈ মন যায় মোৰ পঢ়িবলৈ মোৰ একদম ইচ্ছা নোযোৱা হৈ গ'ল।
মানে ভাল লাগিব যে। আৰু পহো পহো লাগিব তেতিয়া। পঢ়িব আকৌ পাৰিবা।
হয় সেইটো হয় বাৰু তেতিয়া অভ্যয়াসটো কৰালেহে অভ্যয়াটো হব দিয়াচোন।
অ আৰু উপন্যাসত যে ইমান ধুনীয়া ধুনীয়া কিছুমান শব্দ ব্যৱহাৰ হয় বহুত। শব্দ আমি নাজানোএ মানে মুখত নাহে এনেকুৱা শব্দবোৰ। বসাগ। কৰিব লগীয়া জানিলেও অ জানি। ও সেই শব্দবোৰ বহুত শব্দ শিক। শিকা যায় আমি আচলতে। বোৰ জানো কিন্তু আমাৰ মুখত যে নোলায় কেতিয়াবা।
নলাই মানে আমি এনেকুৱা হৈ যাও ন কি। কেতিয়াবা মানে নুৱা না। পতককে মুখত নাহে তাৰপিছত কওঁ এই মোৰ ইংৰাজীটোহে আছে মনত অ সেনেকে কওঁ যে মোৰ ইংৰাজী। যিটোহে মনত আছে মই অসমীয়াটোত পাহৰি গ'লো এনেকে কৈ দিওঁ ন।
অ আৰু কেতিয়াবা এনেকুৱা। হয় কথা কৈ থাকো আমি ঠিকে শুদ্ধ। অসমীয়াতে কওঁ। সেই কোনোবা এটা ভাষা ইংৰাজী শব্দ বিব ব্যৱহাৰ কৰি পেলাই। সামৰণি মাৰি দিওঁ আৰু। পিছত মনত পৰে কি। কেতিয়াবা সেই শব্দবোৰ অভিধান। অভিধান চোৱা নহয় আকৌ।
আগতে সৰুতে মানে পঢ়ি থকা দিনত চাইছিলো অভিধান এতিয়াও নাচাও আৰু চোৱা নাই।
মোৰ অভিধান নায়ে মই অভিধান নাচালোৱেই।
কুখন চাইছিলো বাৰু।
ডিচনেৰী আছিলে বাৰু কিন্তু মানে অভি। ধান নললোৱে।
অ হয় দিয়া। বাকী মাহতে কি কৰিছে।
আমাৰ স্কুলত আচলতে অসমীয়া বিষয়টো মানে খুব। ভাল মত এইদম নিজৰ নিজৰ ৰুমত।
উম হয় দেিয় এতিয়া আৰু খাই বোৰ শুবও হৈছে আৰু।
উম শুব হৈছে কিন্তু হলেও চবে নিজে কিবা কিবি কৰি থাকে যে। পতকে নহয় বাৰু ইমান জল্দি। কিন্তু আমি লাইট অফ কৰি দিওঁ আৰু লাইট জ্বলাই থ'লে কিবা গৰম। গৰম অনুভৱ হৈ থাকে লাইট অফ। কৈ দিলো আমি চব। বহুত জলদি অফ কৰি দিলো। নটা বাজিছেহে।
উম নটা বাজি, নটা আঠ হৈছে বেছি টাইম হোৱা নাই বাৰু।
অ। কি বনাইছে তোমালোকৰ এতিয়া ৰাতি?
কিবা ভাঙন মাছ বুলি কয় নেকি? সেনেকোৱা মাছ এটা আনিছে, ডাঙৰ ডাঙৰ। কিন্তু মাছটো মানে এ এনেকোৱা টাইপত যে এটা মাছেই কিন্তু ডাঙৰ যে
মজলীয়া নেকি?
মানে কি কি বুলি ক'ম এতিয়া মাছটো মানে কাট কাটিবও নোৱাৰি, আহ কাটিলে সৰু হৈ যাব। আৰু নাকাটিলে মানে ডাঙৰ। অ, এজনী এজনী মাছ। কণী আছে পুৰা বহুত, মই আজিলৈকে এনেকে খাই পোৱা, অ মই খাই পোৱা নাই তেনেকে দেই, মই মানে আনে আগতে কিন্তু মানে মই ভাল নাপাওঁ মাছ খাবলৈ ইমান, আজি মই ইমান মন গৈছে খাবলৈ একদম মই বোলো মই খামেই ওলা যে তাৰ পিছত মাক কৈছো মোক এক পিচ ভাজি দেছোন মই কিমান খিনি পাওঁ খাম গোটেই পিচ খাই দিলো। উম, এজনী মাছ মানে মই খাই দিব পাইলো আজি, তাৰ পিছত মই বোলো মোৰ আৰু খাব মন গৈছে আকৌ ভাজি দিছে।
কেতিয়াবা মন যায়, উম আৰু এনেকে সুদাকে খাই ভাল লাগে ভাল তৰ লগত খোৱাতকে
অ, হয় হয় সেইটো হয়, বনাই থাকোতে যদি মানে দিয়ে তেতিয়াহলে মানে সেইটোতে
গৰমে গৰমে খাই ভাল লাগে অ, আৰু মাছৰ কণী খাই ইমান ভাল পাওঁ মই। তুমি ভাল পোৱা নে?
ময়ো বহুত ভাল পাওঁ বিশেষকে যে মই বৰালি মাছৰ কণী খাই ভাল পাওঁ আৰু শিঙি মাছৰ।
অ। মই শিঙি মাছৰ কণী খাই নাইপোৱা বাৰু দেই।
না বহু বহুত ধুনীয়া লাগে খাই।
পাই জানো এনেকে, বজাৰত বিচাৰি। মানে মাছটোৰ সৈতে কণী অহাকে কৈছা নে এক্সট্ৰাকেও যে কিনিব পাই, অ নহয় এক্সট্ৰাকেও মাছৰ লগত কেতিয়াবা যে যে দি পঠিয়াই যে। পিছ মাছ যেতিয়া কাটিলে, অ তাকে ভাবিছো গোটা মাছৰ আৰু দিগদাৰ হ'ব ন এনেকে।
অ গোটা মাছ যে সেইকাৰণে কিন্তু ডাঙৰ মাছ হলেবা পোৱাটো সহজ।
অহ', আৰু ভাল লাগে সোৱাদ লাগে কিছুমানে বৰা বনাইও খাই নহয় মাছৰ পনীৰ।
খাই- খাই আমাৰ ঘৰতো খাই মই কিন্তু ডাঙৰ মাছৰ এনে খাই ভাল নাপাওঁ। মই বৰালি মাছ আৰু মানে শিঙি মাছৰে বেছি ভাল পাওঁ।
মই আমাৰ বৰালি মাছ বহুত দিন হল খোৱা হোৱাই নাই।
অ', আৰু পাপা ভাল পায় যে, পুৰা আনে বৰালি মাছ আমাৰ ঘৰত।
অ',
দিয়া নহলে ঠিকে আছে। ইণ্টাৰনেটো কম হয় -হয় ইণ্টাৰনেটটো কিবা এটা বেয়া গৈছে মই ভাটি বেলাকো কৰিম ৰ'বাত। তোমাক উম ঠিক আছে।